হেল্ল
এনেই আছো তই
আছো এনে চাহ পানী খালি
নাই খোৱা নাই তইতো জানয়ে মই কতনো চাহ খাও আৰু বাকী তই খালি
নাই নাই ময়ো নাখাওঁৱেইচোন চাহ
উম
বাকী দেশ মানে এনে ব্যস্ত আছা নেকি বাৰু তই
নাই নাই ব্যস্ত নাই বাকী তোৰ ঘৰত ভাল নে
অ আচ্ছা নাই এনে ফোন কৰিলো বাৰু বোলো খবৰ খাটি ল ভালনে তোৰ খবৰ
ভালে আছো তোৰ ভাল
ভাল ভাল ঘৰত সকলোৰে ভাল
উম উম আছে আছে ভালেই
আত্ছা এনেই আজি দিনটো কেনে কেনেদৰে প পাৰ কৰিলি বাৰু এনেতো এতিয়া বন্ধই চলি আছে দেচোন চবৰে
উম কি বুলি কয় আৰু সেইটোৱে আৰু ৰাতিপুৱা উঠো, উঠি কিনে মাক অলপ সহায় কৰি দিওঁ। সহায় কৰি দিয়াৰ পিছত গা পা ধুই কিনে অলপ ফোনটোকে চাওঁ। তেনেকে দুখনমান কিতাপো পঢ়ো।
ভাল, এনেই ফুৰিবলৈ যোৱা নাই ওলাই?
নাই নাই কলেও জোৱা নাই তই তই কি কৰিলি আজি দিনটো?
অ' এই ওলাই গৈছিলো অলপ কাম এটাত তাৰপা কামটো কৰি মানে ৰাতিপুৱা শুই উঠি মেলি আৰু খাই বৈ তাৰ পা ৰা উ কামটোলৈ ওলাই গ'লো, তাৰ পিছত কামটো কৰি আহি আকৌ ভাত পানী খাই আকৌ মোবাইল চালো, তাৰ তাৰ পিছত আকৌ শুলো, আমাৰ এইফালে ইমান বৰষুণ দিছিল আজি। তাৰ পিছত হে সেনেকেই দিনটো পাৰ কৰিলো আৰু।
উম। আৰু মই আজি মাক অলপ পাকঘৰত সহায়ো কৰি দিলো ভাত বনোৱা।
বা তই ৰান্ধিব জানি জান নেকি?
এনেই অলপ চলপ আৰু একদম ৰান্ধিব নাজানো। মানে এনেকেও নকওঁ কি মই ৰান্ধিবই নোজানো, এনেই অলপ চলপ। ভাত দালি ডিম এইখিনিকে আৰু এইখিনিয়ে পাৰো।
অ' ময়ো এ ময়ো একেই মই অলপ চলপ জানো। কিন্তু মানে তেনেকে আৰু সম্পূৰ্ণকে নাজানো আৰু। এ এনেই চিম্পুল কে বাৰু দালি ভাত আলু ভাজি সেইবোৰে আৰু ডিমৰ কাৰী এইবোৰেই বনাব পাৰো অলপ চলপ।
বাকীটো এনে কাৰ পৰা শিকিলে এইবোৰ বনোৱা?
মই মানে এই বন্ধত এতিয়া ধৰ মই ঘৰত যেতিয়া আহো বন্ধ এতিয়া মায়ে মোক এটা দুটাকে শিকায়ে থাকে। মাৰ পৰাই মানে শিকিছো। কেতিয়াবা মানে নিজে পাছত নিজে চেষ্ট আৰম্ভ কৰিলো, অ' তই তই কেনেকে শিকিলি?
ময়ও তেনেকে মায়ে শিকালে, আৰু আইতা যেতিয়া আইতা আছিল মোৰ তেতিয়া আইতাইও বনোৱা বনাওতে শিকিছিল, শিকিছিলো আৰু মোক শিকাইছিল। আৰু বাকী এনে ইউটিউবত যে ভিডিঅ' বোৰ আহে, তাতো তেনেকে চাই চাই অলপ চলপ এনেকে পাৰা হৈছো।
অ' অ'। বাকী তই প্ৰথমবাৰ যেতিয়া ৰান্ধিছিলি তেতিয়া তোৰ কেনেকুৱা হৈছিল খোৱ বোৰ ভাল হৈছিল নে?
কি যে ক'ম প্ৰথমবাৰ ৰন্ধাটো মানে ভাতটো পানী পানীয়ে হৈ গৈছিল তোৰ। আৰু মই মাংস বনাইছিলো মাংসত নিমখে নহ'ল। ঘৰৰ মানুহ কেইটাই মানে মা দেউতা ভাইটি ভন্টি অলপ কৈছিল আৰু, উম এনেকে বনাইছা বুলি। জোকাইছিল, কিন্তু হ'লেওঁ আৰু চেষ্টাতটো কৰিছো সেইটোৱে। আৰু তই।
মোৰো এবাৰ মানে দালিত বেছিকে নিমখ দি দিলো পাহৰি গৈছিলো যে আগতে নিমখ দিলো। তাৰ পিছত খাই থাকোতেহে মানে টেষ্টটো পালো যে অ' মইচোন বেছি এতিয়া নিমখ দিলো, তেনেকুৱাই আৰু।
উম। আৰু চা এতিয়া ভুলতোতো সকলোৱে কৰে, নকৰাতটো নহয় আৰু তইে ক তই যদি ভুল নকৰো তেনেকে শিকিবি কেনেকে হয়নে নাই ক?
উম হয়তো, মানে চা এতিয়া তই শ বনাই বনাইহে পিছলে লাষ্টত গৈ তই পুৰা বনাব পাৰা হৈ যাবি ন কি আৰু আৰু ক'ব গ'লে তই কি মানে বেছিকে কি বনাই ভাল পাওঁ বাৰু।
মই যদি ক'বলৈ যাওঁ বেছিকৈ বনাই ভাজিখন ভাল পাওঁ, ভাজিখন একদম সহজ তোৰ বনোৱাত। ত, এতিয়া মোৰ কি হয় মায়ে কাটি দিয়ে ভাজিখন। কাটি দিয়াৰ পিছত সেইখনক। কে যাই কিনে গেছৰ খালি ওচৰত মই থিয় হওঁ আৰু এনে লৰাই থাকো, সেইকাৰণে মই ভাজি খনে ভাল পাওঁ বনাবলৈ। তই কি ভাল পাওঁ।
মইয়ো সেই সেনেকে আৰু আৰু কেতিয়াবা ডিম কেইটামানকে বইল কৰি পেলাই কেতিয়াবা এনে তৰকাৰী বনাই দিওঁ যদি। কিবা দালি খাবলে মন নগ'লেও বা ভাজিকে বনাওঁ। সেনেকৈ চিম্পুলকৈ বনাওঁ আৰু কিন্তু মানে বনাব কেতিয়াবা অলপ অলপ ভয়ো লাগে দেচোন মানে কি ভালে যদি বেয়াও হৈ যায়। বা নিমখ বেছি হৈ যায়, তেনেকুৱাই আৰু
এয়ে ভয় কৰিব লগা একো নাই দেই। নহয় মানে তই যদি এতিয়া মানে বহুত দিনৰ মূৰত বনাওঁ, তেতিয়া অলপ ভয় লাগে, কিন্তু তই যদি মানে দুবাৰ তিনিবাৰ কৰি যদি বনায়ে থাক। এনেকে ভয় নালাগে, পিছলৈকে তোৰ আহি যাব হাতখনন টেনচন নলবি।
উম, উম, উম, তাকে। বাৰু তই হেৰি ইউটিউব চাই কেতিয়াবা এনে নতুন কেতিয়াবা ৰেচিপিবোৰ বনোৱা চেষ্টা কৰিছ নে?
উম, বনাইছো দেই, এবাৰ বনাইছিলো পাস্তা। দেখাততো বহুতেই বেছি ভাল লাগিল। আৰু খোৱাতটো ইমানো বেছি বেয়া নাছিল। কিন্তু ঠিক ঠাক আছিল আৰু মই মানে ভাবিছিলো কি অলপ বেছিয়ে ভাল হ'ব নেকি? কিন্তু, নাই সিমান এটা নহ'ল সোৱাদ।
উম।
ক'ৰ আৰু দে প্ৰথমবাৰ বনাইছিলো পাঁচস্তা ইউটিউবত চাই থাকো।
উম, তেনেকুৱাই হয় আৰু চ তই মানে চেষ্টা কৰো যে সেইটোয়ে ডাঙৰ কথা।
উম, সেইটোৱে আৰু লাহে লাহে এতিয়া বনালেহে অভিজ্ঞতা হ'ব। আৰু তেনেকেহে ভালকে বনাব পাৰিম। সেনেকে আৰু প্ৰথম প্ৰথমতনো কোনে শিকে আৰু কোনে কি কৰিব। বনাই থাকিলেহে পাৰিম।
উম, টাকেইতো ঠিক কৈছোঁ আৰু সচাঁ কথা ক'লে মানে সকলো একেবাৰে। একেবাৰে ভালকে নাজানে ন। কিন্তু, চেষ্টা কৰো তাৰ পিছতহে আমি জানো ধৰ বস্তুবোৰ বনাবলে।
উম, সেইটোৱে।
বা বাকী তই বিহুৰ সময়ত পিঠা লাৰুও বনাব জানানে? বনাই পাইছ নাই কেতিয়াবা?
মই যদি সঁচাকৈ যদি ক'বলৈ যাওঁতো। নাজানো দেই ভালকৈ একেবাৰে। কিন্তু চেষ্টা কৰো, এনেকুৱা নহয় কি এ নাজানো নবনাও, নকৰো। চেষ্টাটো কৰো। মই মানে বিশেষকে নাৰিকলৰ লাৰুটো। জানো বনাবলে আৰু মই শিকিছোঁ। তেনেকে আৰু নাৰিকলৰ লাৰুটোৱে পাৰো আৰু অলপ চলপ এনেকে। ইমানো একে ছেফ নহয় ক'ব পৰা নিচিনাকে ঠিক ঠাক আৰু।
অ' নাৰিকলৰ লাৰু টো খাই ভালো লাগে, মোৰ প্ৰিয় লাৰুটো।
উম, মোৰো আৰু। মানে সেইকাৰণে মই এইটো শিকিছোঁ আৰু বনোৱাটো। নাৰিকলৰ লাৰু আৰু মই তিলৰ লাৰুও ভাল পাওঁ দেই বহুত বেছি ভাল পাওঁ। কিন্তু, মই তিলৰটো নাজানো। তোৰ যেনেকে গুুৰটো একদম আঠা লগাই কিনে এনেকে তিলটো বনাব লাগে মোৰ নহয়ে। একে মানে গোলটোৱে নহয় কিন্তু নাৰিকলৰটো হৈ গৈছে আৰু আইতাই ধুনীয়াকে শিকাই দিয়ে সেইটো কাৰণে ভাল হয় আৰু
অ', তই লাহে লাহে বইল কৰি পেলাই পাৰিবি বনাব আৰু পিছে হেৰি উম আইতাই কি ভকলি পিঠা লাৰু বনাব জানে নেকি?
উম গোটেই জানে বনাব মই তোক যে কি ক'ম তিল পিঠা, ঘিলা পিঠা, সেকা পিঠা, শুকান পিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু, আৰু বহুত কিবা কিবি বনাই মই নামো নাজানো তাৰে ইমান বস্তু বনাব জানে।
বাকী উম তই মানে সকলোবোৰ বনাবলে তই আইতাৰ পৰা শিকিছ নেকি লাৰু পিঠাবোৰ
উম মানে আইতাই বনাওঁতে মইও ওচৰত বহি চাই থাকো আৰু তাৰপিছত চাই কিনে আৰু তেনেকেই শিকিছো আৰু কেতিয়াবা মোকো কৰিবলৈ দিয়ে তেনেকেও শিকিছো আৰু আইতাই যেনেকে বনাই আৰু আইতাই শিকালে ভাল লাগে তেনেকে তই কচোন ক তই ক এবাৰ তই কি বনাই পাইছ
ময়ো সেই এ মইও প্ৰথমবাৰ মানে এ তিল পিঠাটো বনাবলৈ চেষ্টা কৰিছিলো তাৰপিছত মায়ে বনাই থাকোতে তেনেকে মই তিল পিঠাটোৱে চেষ্টা কৰিলো তাৰপিছত এবাৰ নাৰিকলৰ লাৰু বনাব চেষ্টা কৰিলো অলপ চলপ হৈছে মানে তিল পিঠাটো বনাব চেষ্টা কৰো ভাঙি ভাঙি যাই কিন্তু মানে হৈছেগে আৰু যেন তেন অলপ চলপ শিকিছো আৰু
উম বাকী তোৰ এনে লাৰুটো গোল হয়নে বনোৱাতে
নাই কেতিয়াবা গুল নহয় কেতিয়াবা এ মানে এটা দুটা হয় কিন্তু চববোৰ নহয় আৰু দেই তোৰ হয় নে নাই
নাই অ নহয় কিছুমান মানে তোৰ ডাঙৰ হৈ যায় কিছুমান সৰু হয় আৰু কিছুমান ভাঙিয়ে যায়। তেনেকে মানে এবাৰ ঘৰৰ মানুহে কৈছে তেনেকে চেষ্টা কৰ চেষ্টা কৰিলে ভা ভাল হব মই বোলো কি অ' ঠিকে আছে আৰু কৈছে নেকি চেষ্টা ভালেই হৈছে মই বুলো কিয় কৈছে যে কৈছা যে তোমালোকে মোক এনেকে চেষ্টা ভাল হোৱা বুলি তেনেকে আৰু লাহে লাহে শিকিলে আহি যাব। আৰু মই মানে এতিয়া আগতকৈ আৰু অলপ চলপ অলপ ভাল হৈছে আৰু বনোৱা তোৰো এনেকে আহি যাব দে।
উম উম তাকেতো মইও এতিয়া মানে এইবাৰ মানে অলপ চলপ হে বনোৱা কনোৱাত লাগিছো। অলপ চলপ শিকিছো আৰু মানে ভাতো হওক বা মানে পিঠা চিঠাই হওক যিকোনো বস্তু মায়ে বনাব লগাই দিয়ে। বনাচোন অলপ শিকিবি চেষ্টা কৰিলেহে শিকিবি তেনেকুৱাই কথাটোচোন তোৰো হব তেনেকেই
উম তেনেকে হ'ব আৰু আমাৰ
অ', বাকী এনে খবৰ ললো তোৰ
উম
ঠিকে আছে তেন্তে বেলেগে এদিন কথা পাতিম দে
উম ঠিক আছে তেন্তে ৰাখিছো।
অ', দে দে